হেল্ল' অহ কি খবৰ।
ভালে।
অ' ভাত খালে।
খালো কেতিয়া বা খালো।
অ' কি বনালে আজি।
আাজি দালি।
অ', -অ'।
লেচৰা ভাজা। আৰু এই দালি বতা। এই চাতু যে আছে চা
অ' ঠিকে আছে, ভালেই অ', -অ'। অ'।
তুমি কিহেদি খালা?
মই ভাত কেৰালা ভাজি তাৰপিছত কঁঠালৰ গুটি দাইলত দিছো।
কঠালগুটি ওলাল নাই।
অ' কঠাল এ খাইছো পকা কঠাল। সেনেকে আমাৰ এই ভাৰতীয় এইবিলাই দিছে। তাৰমানে অলপ এনে সকলকো মানে ভগাই খাবৰ কাৰণে অলপ অলপ দিছে আৰু সেনেকে পালো সেয়াই আৰু তাৰপিছত আৰু তিয়ঁহৰ চা চাতনি।
অ'। চালাড।
ভালে খানা। উপাই নাই আৰু মই এটা কথা ক'ব লাগিছি। চে তোমাক। অ'। এতিয়া হেৰি ন' অহ পথাৰত, খেতি পথাৰত শালি ধানৰ খেতি কৰে ন'। আৰু ত হাল বাই আছে এতিয়া।
আহ।
হাল বাই থাকিলে আৰু হাল বোৱা হ'লেই। কালিক লৈকি তাৰ মান নে মই দিম গ
অ'।
মই দিল্লী তাতেতো বহুত মাছ ওলায়, মোক দিলে ওলাই ওলোই বহুত মাছ ওলায়। তাতে কালি যাওঁ বলা। যাবা নেকি?
ভালে হ'ব। অ' ঘৰৰ বস্তু খাব পাৰিম, সেয়াই আৰু। ভালে লাগিব।
অ' পানী, পানী বেছি নাই ব ছোন আ বেচি ন ভয় নাই আকৌ বৰষুণ নাইব পাৰা চাতি ল'বা আৰু সেই ল'বা অলপ বৰা চাউলৰ জলপান ল'বা আঠা কল পাছে ল'বা, গৰু গাখীৰ ল'বা অলপমান।
অ'।
তোমাৰতো তুমি ল'বা, মদতো মই ল'ম দেছোন, ইতে আৰুাল মানুহ গলে থাকে নহয় সিহঁতক অলপ অলপ দিব লাগে ধ হ সিহঁতৰ আগত থ আৰু আমি কেনেকে গহম হয় না, তাৰপিছত আৰু হেৰি ধ চাল নি লব আছে চালনি মাছ ধৰা ম আৰু এটা খালৈ ল'বা, মই খালৈ ল'ম এটা তোমাৰ মাছটো তুমি ল'বা, মোৰ মাছটো মই ল'ম নকৰো আৰু, অ' নকৰোঁ
উম।
ত' এঘাৰটা চাৰে এঘাৰটামান বজাত ঘৰত আহি কেনে, মাছ চাছ আকৌ বাচি আকৌ সেই মাছ বনি কিনে মানুহবিলাক কৰিব লাগিব ন, হাল বোৱা মানুহিলাকক। এনেকে সিহঁত আকৌ ভাত খাব লাগিব নহয় অলপ সোনকালে আহিব লাগিব তাৰমানে আৰু পুঠি মাছ খলিহনা মাছ টিঙৰা মাছ আৰু শিঙি মাছত বঢ়িয়াকে মুখ গিলা ওলাই ওলাই থাকে ধৰি ভাল লাগে মই বহুত ভাল পাওঁ সেইকাৰণে যাব ওলাইছো ঘৰত যোৱা মানা কৰে তথাপি মই যাওঁ আৰু ৰ'দ বহুত ৰ'দ ন
কাৰণে যাওঁ মানা কৰে যাওঁ মই মাছ ধৰি বহুত ভাল পাওঁ।
অ
সেইকাৰণে মানে ফোন কৰিলো আৰু এতিয়া যোৱা নোযোৱা সিদ্ধান্তটো তোমাৰ
একেলগে লগ লাগি
আৰু কোনোবা যদি আছে ক'বা তোমাৰ লগত এটা ল'লে হ'ল বেছি ল'লে আৰু মাছটো কমি যাব ন লোৱা আমাৰ ফালে কমি যাব এ এজন বা দুজন ল'লেই হ'ল আৰু একেলগে ভাল নালাগে ন অ
অ লগ হ'লে ভাল লাগে
ভাল লাগে।
অ এতিয়া অ অ ঠিকে আছে এতিয়া কথা পা- -তি ভাল লাগি-
আহিবা ৰাতিপুৱা একেলগে যাম ন ৰাতিপুৱা আইটা‌ন বজাত, আহ
অ হ'ব দিয়ক আপুনি যেতিয়া যাব তেতিয়া, অ। অলে হ'ল। যেতিয়া যায় যামাল
ভাল লাগে ন মাছ ধৰি।
অ মাছ ধৰি ভাল লাগে, তাৰ পিছত কলপাতত দি কিনে খালেও ভাল লাগিব।
উ সেই মাছ কলপাতত, সৰু-সৰু মাছ কলপাতত দি হয়, সেইকেইটা মাছ ডাঙৰে অলপমান স নহয় ন, যিকেইটা মাছ ওলাই, মই দিলি মাছ ওলাই না, যিকেইটা মাছ ওলাই, সেইকেইটা ডাঙৰ-ডাঙৰ মাছ সৰু মাছ নহয়। এইকিটা মাছ পাতত দি নাখায়, এয়া তামাৰ
গৰৈ মাছৰ পুৰি খাব পাৰি
অ গৰৈ ম, গৰৈ মাছটো ভাহি নুঠে কিন্তু, ম বিললৈ নাই সি তাৰমানে তলতে থাকে। আৰু এইবিলাক পুঠি, খলিহনা আৰু টিঙৰা মাছ, এইবিলাক মানে বঢ়িয়াকে ওলাই-ওলে ওপৰ মোৱাকে উঠি আহে চাই মানে ভাল লাগে। তাৰপাছত সেইটো হ'ল, হোৱাৰ পিছত এতিয়া তাৰ পিছদিনা আকৌ হেৰি লাগিব নহয়। ভৰি দিব লাগিব ন। অ, অ, পাঁচজনীমান ৰোৱণী আছ তুমি খবৰ ল'বাচোন আজি ঠিক কৰি থ'বা আকৌ।
অ' কোনে-কোনে ৰুব পাৰে অলপ চাব লাগিব।
অঁ, অঁ, অঁ। আছে ইয়াত ভূই ৰুৱা মানুহ। দুজনীমান হ'লেই হ'ব।
অ, অ, অ।
তই তাকো কালি আকৌ কালি যদি ভূই ৰুব যায়, সিহঁতৰ লগত ছাহজত ক'ত নিব লাগিব
অ অ
পাঁচজনীমান হলেৰ বেছি নালাগে আলি চালি দিয়া হৈছে কঠীয়া চঠিয়াই উঠোৱা হৈছে কালি ভই ৰুলে হ'ল।
অহ
হ'ব দে ক'বা নে
কম কম কম তাতে আৰু বকা চাউল ললে তটো আৰু বেছিয়ে ভাল হ'ব গৰমত বোকা চাউলটো বেছি ভাল লাগে না আঠিয়া কল আৰু বোকা চাউল সেই দুটা বস্তু আৰু বেছি প্ৰিয় মানুহৰ পেটটো ঠাণ্ডা পৰিলে ভাল লাগিব গৰমৰ এযোতোনিব পাৰিলে আৰু বেছি ভাল হ'ব মছ ভাল লাগ খেতি বাতিত গলেও লৈ গলে ভাল লাগে সেই আহ
অভ্যাস আছে নে নাই মাছ ধৰা
মাছ ধৰা একবাৰ সছে কিয় নাথাকে আমি অসমীয়া মানুহ মাছশ ভয় লাগে কাৰণ লোকে পিয়ে নাই সেইকাৰণে ভয় লাগে
ধা অলপমান সেই এ কেৰাচিয়ম তেল ভৰিত ঘৰি যাব লাগিব কেৰা তেল যদি অলপ ভৰিত ঘঁহি যা তেতিয়া সেই গোন্ধটোত প ন ধ ধলোও কথা নাই মইাৰ িব যান ন মই ভয় নকৰো না মই মই আৰু দিম
াহ সাহসী মানুহ হ'লেি ভাল ভাল
অ মই হয় নকৰোঁ জগত মই ৰা দিম বাৰু কথম কোনো কথা জনাই
অ অ
ভৰিব জানা
ভুই ৰুবা জানোঁ নাজানা নহয় অসমীয়া মানুহ হৈ অসমীয়া কাম কৰিব জানো। বহুত চকা নহ'লেও জানোঁ আৰু মিডিয়ামটো জানোঁ।
সিহঁতৰ লগত লাগে আমিও অলপ অলপ ৰুই দিম সেই ৰোৱনীকেইটাৰ লগত। অলপ আগবাঢ়িব কাম
অ'।
অঁ, তাৰে তাৰমানে চাৰিডফল মান মাটি ৰুব লাগিব। চাৰি ডাবল অহ। তাৰাতাৰি ৰুলে ভাল আৰু আৰু বানপানী আহিলি আকৌ লৈ যাব না। সেইকাৰণে অলপ সোনকালে আগতীয়াকৈ মানে অলপ ৰুব ৰুলে ভাল আৰু। কালি যাম।
বেছি কি ধানৰ কঠিয়া আপনালোকে অ, আলি ধানৰ নাম আ না। আইজোঙে ৰোৱে না আ, কলম কলম পানী
আইজং, আইজং, আইজং ধান আ
অ'।
আৰু কোনোবাটো ডাবলকৈ হেৰি ধান বেলেগ বেলেগ ধান দিব আৰু।
আ, অ।
এটা ডাবলত হেৰি দিয়ে নেকি জহা ধান নেকি আৰু এটা ডাবলত বন্দী ধান দিব সেনা দিব আৰু ভাগ-ভাগ আইজনতটো বেছি ৰুব লাগিব আৰু। সেইতো বেলেগ য পাৰা গৈছে।
খেতি কৰাৰ পিছতে গম পোৱা যাব ধানৰ সি কেনেকুৱা কিমান ওলাই খেতিটো ভাল হ'ব লাগব। পোকে খাবা নালাগিব ত
পোকে খাই নাখায় পোকে হেৰিটো বেয়া হ'লে মানে পোকে খায় সচটো বেয়া যদি হয়
অ অ
প ভাললি পোক নাখায় সচটো যদি বেয়া হয় তেতিয়া পোকে খাই সুৰপকাৰ লাভ স বোলা এটা পাঁচ বিচনা সেউজীয়া এই ভাল নহলে সেইটো পোকে ধৰে উম আবাৰ কীটনাশক বস্তু আছে এ আৰু অলপমান দি দিব লাগব আৰু যদি প
অ অ তাৰমানে খেতিয়কৰ কষ্টৰ ফলটো নিমিলিব পোকে খালে সেইটো আৰু আগতীয়াকে চব খিনি ভাল
অ অ সেই যোগাৰ কৰা যায় কীটনাশক দ্ৰব্য আছে না সেইগিলাখান আৰু ছটিয়াই স্প্ৰে কৰি দিলি ধ ধানটো ভাল হৈ যাব কোনো কথা নাই খেতি খেন অলপ ভালকে কৰব পাৰলে ভাল লাগে আৰ
আহ ঘৰৰ বস্তু খাব পাৰি হয় অহ
বাকী ঘৰতো কিবা ফল মূল লগালেও সেইটোও এটা ভাল গছ গছনি ঘৰত লগালে
অ ঘৰত আছে ঘৰত ঘৰত আছে এহান এহান মানে সেই ডাঙৰ চাঙি বনাই আছে আমাৰ চিজনত যিটো যিটো হেৰি কা ছিজনত যিটো বস্তু হয় সেইটো বস্তু দি থাকা যায় এতিয়া বৰ্তমান লাও দিছে ভাত কেৰেলা দিছে পানীলাও যে আছে ৰঙালাও এনেকে বেদে ভেদে দিয়া গৈছে এ কৰলে ভাল হয় আৰ আমি ঘৰৰ বস্তুৱে খাওঁ বেছিভাগ আ
বজাৰত দিহে বাচুৰ তা হৈ আন
অহ উম আমি তাতে হেৰি নাদো ন তাতে একো ব্যৱহাৰ নকৰো না দুই নম্বৰী বস্তু আমি বিচ কি নকৰোঁ এ ঘৰৰ হে ঘৰৰ মানুহখিনি সেটো ভগে খাওঁ আৰু বেছি নকৰোঁ খাবা কাৰণে অলপমান কৰোঁ আৰু শস্যখিনি
এ ভাল
অহঁ কষ্ট কৰিব লাগ কষ্ট নকলে নহয় সেগিলা বস্তু অলপ লাগিও থাকব লাগে আদা নেহ নেহেৰু খেতি কৰা নাযায় কিন্তু আদা হালধি সিখিনি কৰা যায় আৰু বাকী পানীলাওঁ, ৰঙালাওঁ। আৰু বিলাহীৰ দিনত বিলাহী। কৰা যায়।
আ'হ। এতিয়া গৰমৰ দিন।
বেহৰৰ দিনত বেহৰ চিতা তে হয়। শালি ধানৰ খেতি কৰি উঠি। খেতিখিনি কৰিব থৈ ইয়াক আকৌ বেহৰ চতিয়াই
অ', অ' এয়া নেমুৰ গছ -চচ থাকিলে সেইটোতো আৰু গৰমৰ কাৰণে বেছিয়ে ভাল। সেয়া নেমু, নেমু, নেমু
অ' নে অ' নেমু নেমুৰ গছ নেমুৰ গছতো আছে।
অ' সেইটো গৰমৰ কাৰণে উপকাৰী না।
উ'ম নেমু গছ আছে, নেমু গছ আছে।